হেল্ল' হেল্ল'
অ
আহ শুনা পাইছা অ পাইছো পাইছো ছা মই এনেই বহি আছো ৰবা তুমি ক'ত আছা কি কলা অ ডিউটিত নেকি অ অ অ অ বুজিছো বুজিছো তুমি বাৰু ফেনৰ তলত বহি আছা নেকি
অ
হেল্ল' অলপমান চাইডত যোৱাচোন অ অ চাওন আহিছিল মানে অ এতিয়া এতিয়া ভালকে আহি আছে ৰবা সেই কথা এটাৰ কাৰণে ফোন কৰিলো তোমাক
কিবা
কিবা মানে তুমি যত কাম কৰি আছা জিঅ' মাৰ্ট তাতে ভেকেঞ্চি হ'ব নেকি
ভেকেঞ্চি এতিয়াতো বন্ধ কৰি থৈছে
কে ন নেকি
এতিয়া লোৱা নাই
তুমি তো য তাৰে কি প্ৰস্তুত কাম কৰি আছা তুমি
খজ মানে যে পিক কিন্তু ইয়াতে এটা দায়িত্ব দিছে যোনটো এমডি বুলি কয়
আত্ছা তোমালোকে চাগে গম প পাবা যেতিয়া ভেকেঞ্চি খোলে ত তেতিয়া মোক এবাৰ কব পাৰিবানে কবাচোন মোৰ মানে কাম বিচাৰি আছিলো হা বৰ্তমান এনে ঘৰত বহি আছো চ' ভাবিলোঁ যদি তোমালোকৰ যদি ভেকেঞ্চি খালী আছে তাতে ক টাই পিছাওঁ
উম পাৰিবা আজদি
তোমালোকৰ তাতে কৰেই তোমালোকৰ তাতে কৰেই
আমাৰ ইয়াতে আ গছৰি হেৰি অনলাইন ডেলিভাৰী কৰে
হা
স কৈছে বস্ত টোবোৰ অনলাইন ডেলিভাৰ কৰে ডেলিভাৰ যেনেকুৱা তোমাৰ বিস্কুট হওক তাৰপিছত এইবোৰ বাটাৰ হওক বা চাউল চেনি চপাত
মই এইবাৰ মই এইবাৰ শুনিছিলো তোমাৰ তাতে কিবা বোলে ডিছকাউণ্ট দিলে ৰিচেণ্টলি
অ দিছে।
কি কি দিছিলে মই গমেই নাপালো
এইবোৰ তোমাৰ আছিলে নন এফ এম বি। এফ এল চৰি নন এফ এমলি আছিলে এইবোৰ
নন এফে মানে কি আৰু-
তোমাৰ এইবোৰ হ'ল যেনেকুৱা কলগেট হওক এচ পি চি। ত
আচ্ছা আচ্ছা। সেইবিলাক কিমানত দি আছিল তোমালোকৰ।
এইবোৰ দি আছিল তোমাৰ এইটটি পাৰ্চেট অফাৰ।
কি কোৱা ৰে বহুত কমত পাই আছে চাগে ন গোটেই মাহান ন।
গোটেই ত্ৰিশ টকা চল্লিশ টকা এনেকুৱা।
কি কোৱা এতিয়া এতিয়া আছে নে নাই।
এতিয়া কেইটামান প্ৰডাক্ট আছে সেইকেইটাৰ ওপৰত আছে।
গাড়ীবিলাক কলগেট বা তোমাৰ যিকোনো মানে ধৰি লোৱা কলগেট থলগেট নাই নেকি অলপমান।
কলগেট মানে তুম এতিয়া বেলেগ নাই এতিয়া তোমাৰ ডাবল।।
আতচ্ছা হেআ
মোৰ।।
আৰু এটা আছে তোমাৰ এইটো উম আৰু এটা আছে ৰবা কি বুলি। কয় মেক্সপ্ৰেছ বুলি কেনে এটা আছে কলগেটৰ। উম এতিয়া কলগেট নহয় মাউথেচ। ন এনেকে মাউত অ।
অপেছ নাই। ঠিকেই আছে দিয়া। এই কাম কৰিবাচোন মই অ কোৱা কোৱা কোৱা তুমি কোৱা।
কি বুলি কয় আৰু অফাৰৰ কিছুমান ফুডৰ আইটম আছে। সেইবোৰোভেটি পাৰ্চেট।
ছিক্সটি পাৰ্চেণ্ট এক দিয়া আৰু।
এনে ধৰি লোৱা যাই কিনে আনিব পাৰিম নে নে অনলাইন অৰ্ডাৰ দিব লাগিব।
নাই এইটো যোনটো এতিয়া। যোনটো দিয়া আছে সেইবোৰ মাকদাম বুলি কওঁ আমি সেইটো আহি কেনে ল'ব লাগিব। অফলাইন নহব।
অফলাইন হয় আত। মানে আজি যাব পাৰিম যদি ধৰি লোৱা মই এতিয়া যাব বিচাৰো।
অ আহিব।
অ এতি মই অলপ দেৰিকে যাম ৰবা নহ'লে তেতিয়া।
অ
তোমালোকৰ এনে চেলাৰী কিমান নো। এ ভালেই ডিউটি কিমান ঘটা।
ডিউটি তোমাৰ সেই আঠ ন ঘনটা। আঠ ঘন্টাই হয় এক ঘন্টা তোমাৰ লাঞ্চ থাকে।
টাইম টু টাইম হয়নে নে অলপ ইফাল সিফাল হয়। আচ্ছা স্তাফ কেইজন আছে বৰ্তমান।
ষ্টাফ আগতে বহুত আছিলে এতিয়া কমাই দিলে।
এই কেইজনমান আছে।
এতিয়া পাঁচজন মান আছে। এতিয়া পাঁচজন মান আছে।
পাঁচজন।
উম
আতচ্ছা ঠিকে আছে দিয়া বোলো।
তোমাৰ আজি কি হেৰি মৰ্ণিং নেকি?
অহ, আজি মৰ্ণিং আছিল।
ছুটী কোনদিনা তোমাৰ এদিন ফুৰিব যাও ব'লা?
ছুটী তোমাৰ ব'লা কোনদিনা জোনদিনা ফুৰিব যাব প্লেন কৰা সিদিনাখনে লৈ লও।
এটা কাম কৰো ন'হলে তোমাৰ পৰহি মানে যাও কাৰণ কালি যদি আহ ধৰি লোৱা কালি সোমবাৰ ন মঙ্লবাৰ, বুধবাৰ মানে যাও বলা?
বুধবাৰ মানে ন'।
উম।
পাৰি।
বুধবাৰ মানে মোৰো তোমাৰ এটা পইচা পেণ্ডিং হৈছে যটো তোমাৰ ক্লিয়াৰ হ'ব চাগে হা মঙগলবাৰে মঙগলবাৰে ক্লিয়াৰ হয় বুধবাৰে ফুৰিব যাব পাৰিম মানে যদি তোমালোকে যোৱা তোমালোকৰ লগতেও যাও। একেলগে মিলি -জুলি যাওঁ।
ব'লা।
কোন চাইডে যাব পিছে?
হা?
ক'ত যাবা বোলো পিছে?
ক'ত যাবা মানে এতিয়ালৈকে ভাবা নাই তোমাৰ যদি ক -কিবা প্লেনিং আছে কোৱা যাও মই এতিয়ালৈ ভবাই নাই কত যাম।
সামৰেঙা পিনে যাওঁ বলা?
সামৰিংগা এ মোৰ মানুহ আছে তাহাঁতক সুধিম ৰবা হ'ব ৰবা সামৰিংগা যাব।
উম
যাব খামৰিংগা?
মই আৰু এতিয়া ইহতে নাযায় বোলে এ চাও ৰবা মোৰ আৰু লগৰ কিছুমান আছে সিহঁতৰ লগত সুধি চাও।
খামৰিঙগা চাইডে তোমাৰ উম সচাৰচৰ যদি গৈ থকাই যায় তে ইমান ভাল নালাগে এই গা ধুব জাগা অলপ যাব লাগিছিল গৰমত তাতে মানে গৰম দিন কাৰণে
তেনেহলে কোন চাইডে যাবা?
হম?
কোন চাইডে যাবা কোৱা?
এই শুনিছিলো হা যোৱাবাৰ মই মানে তোমাৰ এটা নাম বহুত ফেমাচ আছিলে জাগাতো তোমাৰ এইটো গৰ ভাঙা ৱাটাৰফল।
গৰফঙা ৱাটাৰফল এইটো তোমাৰ নাৰেংগী চাইডে পৰিব। নহয় নাৰেঙ্গী নহয় অহ লখৰা চাইডে আছিল ন' এটো।
উম, লখৰা চাইড। তোমাৰ গৰ ভাঙা তাতে যাওঁ বলা ন'হলে ভাল হ'ব মানে যোৱাবাৰ মই গ'লো হা ইমান মানুহ আছিলে তোমাৰ পাহাৰত উঠি যাব লাগে ন এইপিনে পাহাৰত পাহাৰত উঠি যাব লাগে সেইপিনে তোমাৰ চাগে পঁচিশ নে ত্ৰিশ কিলোমিটাৰ বুলি কৈছিল হা পাহাৰখন
উম
মানে বহুত যাব লাগে বহুত তোমাৰ মই য'ত ষ্টাৰ্টিং পাহাৰখন যত ষ্টাৰ্ট আমাক তাতে ৰখাই থৈ দিছে মানুহ যাবই নিদিলে ওপৰত।
আত্ছা।
মানে ইমান মানুহ হৈছিল বুলি যোৱাবাৰ তোমাৰ তাতে যত পানী আছে ন তাতে তোমাৰ ঘুৰিবৰ কাৰণে জেগা নাই এইবাৰো সিমান মানুহে হব ত তোমাৰ আহ ত একদিন মানে ভালকে সুধা বচৰা কৰি কেনে যদি কোনোবা গৈ আহিছে তাহাঁতক সুধি লম যে মানুহ হৈছেনে নাই, যদি সিহঁতে কয় বহুত মানুহ এতিয়া গৈ লাভ নাই ত' আমি বেলেগ চাইড যাম যদি তাহাঁতে কৈ যে ইমান মানুহ নাই তেতিয়াহ'লে আমি গড়গাঁৱয়ে যাওঁ
উম
হয় নে নাই!
হয়।
হা- হা তোমাৰ লগক লগ ধৰিবা।
মোৰ লগৰ এজনক সুধি চাম ৰবা সি যাম বুলি কৈ আছিলে।
কোন?
আহ, তুমি চিনি নাপাবা চাগে
পচ এতি নাই কি হব পাৰে নাম কি
নামটো তোমাৰ আছে অংশুৰমান
ঠিকে আছে দিয়া লগ ধৰিবা চোন তাকো একেলগে যাম লগ ধৰিবা
অ অ অ এই আমাৰ স্তৰৰে এজনী আছে তাইকো এবাৰ লগ ধৰি চাও নেকি
ছোৱালী নালাগে নেকি যদি তাইৰ কোনোবা ফ্ৰেণ্ড আছে
অ ত প কি বুলি কয় তুমি চিনি পাবা নেকি তাইক কলি
উম নেপাও চাগে
ফ ন
ওহো
বাকী খোৱা লোৱা হ'ল ব্ৰেকফাষ্ট
হা
ব্ৰেকফাষ্ট কৰিলা!
ব্ৰেকফাষ্ট কৰিলো ৰ'বা এই বস্তু এটা দিব লগা আছিলে স কাৰণে অলপ ওলাই আহিলো মই ৰাস্তাৰ পিনে তাকে বোলো ম তোমাক বাৰু ফোন কৰি্লো বোলো ক'ত আছ কি কথা তোমাৰ লগৰ তাত ভেকেঞ্চি চেকেঞ্চি আছে নে নাই। যদি আছে তাতে এবাৰ ট্ৰাই দিলো হয়।
ভেকেঞ্চি ওলাব চাগে ৰবা, ওলালে ওলালে বাৰু মই জনাম
আ আচ্ছা জনাবা ইনেই এবাৰ বোলো, ভেকেন্সি বিৰালী
এইাল ন নহলে তুমি এটা কৰিবা তুমি পিছবেলা আবেলি আহি যাবা আহি কেনে বস্তু খিনিও নিব দিলে অলপমান খাল আৰু
অ যাম দিয়া কেইটান বজাত যাব পাৰিম
আহি যাবা তুমি এটা মানত আহিবা
এটা মান বজাত ন হব দে হ'ব দিয়া তোমাৰ এটা বজাত গৈ লওক ধৰিম দোৰ মাহ
আহ
হয়নে
ঠিক আছে মই আছো চাৰে তিনটা লৈ আছো
দিয়া হব্ দিয়া, মই সেই
কিন্তু এ অ এটা মানতে কিন্তু আহিবা কিন্তু মোৰ কিন্তু চাৰে তিনটাৰ পিছত মই নাথাকিম এক মিনিটো নাথাকিম যাব-
হ'ব দিয়া মই এটামান বজাত গৈ পাম দিয়া-
অ-
য়াছে ন- এতিয়া -